শুনিছো, তুমি?
হয়, মইয়ো শুনা পাইছোঁ।
অ, ভালে আছা?
হয়, হয়, মই ভালে আছো, তোমাৰ ভালনে?
ময়ো ভালে আছো।
হয়, আজি ভাবিছিলো, অলপমান বিদ্যালয়ৰ স্মৃতিৰ বিষয়ে অলপ
হয়, নিশ্চয় পাৰি, যিহেতু বিদ্যালয়ৰ স্মৃতি আমাৰ জীৱনৰ আটাইতকৈ মূল্যবান, আৰু মধুৰ স্মৃতিবোৰৰ ভিতৰত অন্যতম, সেয়েহে এই বিষয়ে আলোচনা কৰিব পাৰি। তুমি এটা ভাল বিষয়ে বাছি লৈছা।
হয়, একেবাৰে ঠিক কৈছা দেই তুমি, বিদ্যালয়ৰ দিনবোৰ মনত পৰিলে, মানে মনটো আনন্দৰে ভৰি পৰে, ভৰি উঠে নহয়নে বাৰু।
হয়, ঠিকেই কৈছা। বিদ্যালয়ৰ কেৱল পঢ়া শুনাৰ ঠাই নহয়, ই আমাৰ ব্যক্তিত্ব গঢ়ি তোলাৰ এক গুৰুত্বপূৰ্ণ স্থান। আহ, ই আমাক উম, শিষ্টাচাৰ, আহ, বিভিন্ন ধৰণৰ কথা শিকায়।
হয়, একেবাৰে সঁচা কথা কৈছা দেই, বিদ্যালয়ৰ পৰা আমি বহুখিনি কথা শিকিবও পাৰো।
বাৰু তোমাৰ বিদ্যালয়ৰ জীৱনৰ প্ৰথম দিনটো, মনত আছেনে?
হয়, হয়, নিশ্চয় মনত আছে। সেই দিনটো কেনেকৈ পাহৰিব পাৰো, বাৰু মানে প্ৰথম দিনাখন যেতিয়া বিদ্যালয় গৈছিলো, তেতিয়া অলপমান ভয় লাগিছিলে, সংকোচ অনুভৱো কৰিছিলো, কিন্তু মানে নতুন বান, বন্ধু, বান্ধৱী নতুন শিক্ষক হওক বা নতুন পৰিৱেশ আহ, অলপ অচিনাকি যেন লাগিছিল। কিন্তু তেওঁলোকৰ যিখিনি মৰম, স্নেহ পাইছিলো, সেইখিনি পাই পিনে মানে উ, উম, প্ৰথম দিনাখন বিদ্যালয় যোৱা যেন, সেইটো অনুভৱ নহল, এই বিষয়ে মানে তোমাৰ কি অভিজ্ঞতা? আ
মোৰো তোমাৰ নিচিনাই অভিজ্ঞতা। মোৰো অলপমান লাজ লাগিছিল, ভয় লাগিছিল, আহ, কিন্তু নতুন বান্ধৱ, বন্ধু, বান্ধৱ বা একদম ভাল লাগি গৈছিল, আৰু কেইদিনমান পিছত যোৱাৰ পিছত, সেই অনুভৱটো গুচি গ'লি, নিজৰ, নিজৰ নিজৰ, যেন লাগি গ'ল বিদ্যালয়খন।
হয় একেবাৰে ঠিক কৈছা, কথা কৈছা দেই, সহপাঠীসকলৰ লগত মানে বন্ধুটো, গঢ়ি উঠাৰ পিছত, বিদ্যালয় যাবলৈ বৰ ভাল লাগে, আৰু মানে তেতিয়া সদায় কেতিয়াও ছুটি, ছুটি লৈ ঘৰত থকাৰ মন নাযায়। সদায় ছুটি হোৱাৰ পিছত, বিদ্যালয় ছুটি হোৱাৰ পিছত, ঘৰলৈ অহাৰ পিছত, আকৌ কেতিয়া পিছদিনা খন স্কুল খুলিব, খুলিব, সেইটোকে মানে ভাবি থকা যায়, তাৰ বাবে মানে আমি বাট চাই ৰৈ থাকো, নহয়নে বাৰু।
হয়, একেবাৰে ঠিকে কৈছা মোৰ তেনেকুৱাই আছিল।
হয়। আৰু বিদ্যালয়ৰ কোনটো মূহুৰ্ত তোমাৰ আটাইতকৈ প্ৰিয়।
অ' মোৰ বাবে টিফিনৰ সময়টো আটাইতকে বেছি প্ৰিয় আছিল সেই সময়ত আমি সকলোৱে একেলগে বহি খাইছিলো।তাৰপিছত একেলগে খেলিছিলো তাৰপিছত উম বহুতেই ভাল লাগিছিল সেইখিনি সময় সেইখিনি সময়ত মানে কোনো অ' শিক্ষকে পঢ়াব নাহিছিল, সেইখিনি আমাৰ নিজৰ সময় আছিল একেলগে বহি খাইছিল। যিবোৰ একেলগে খেলিছিলো বিভিন্ন কথা আমি পাতিছিলো আহ মানে সেইখিনি সময় এটা ভাল লাগিছিল আৰু অনুভৱ হৈছিল।
হয়, একেবাৰে ঠিক কৈছা দেই, এই তুমি যিখিনি কথা ক'লা এই একে অভিজ্ঞতা মোৰো আছিলে মানে টিফিনৰ সময়ৰ আনন্দ বৰ্ণনা কৰাতটো অতিকে কঠিন বন্ধু-বান্ধৱীৰ লগত একেলগে ভাগ- বতৰা কৰি টিফিন খোৱা বা ইজনে সিজনৰ লগত। হাঁহি-ধেমালি কৰা ইজনে সিজনৰ লগত মানে কথা- বাৰ্তা কৰা, ইজনে সিজনৰ লগত গল্প কৰা এই সকলোবোৰ মানে টিফিন খোৱা সময়তে আৰম্ভ হৈছে আৰু সেই সময়খিনি মানে অতিকৈ মূল্যবান সময় বুলি ক'ব পাৰি আমাৰ বিদ্যালয়। জীৱনৰ নহয় নে।
হয়, ঠিকেই কৈছা বাৰু তুমি শিক্ষকসকলৰ বিষয়ে। কি ক'বা।
আহ শিক্ষকসকল আমাৰ এ জীৱনৰ এ অতিকৈ গুৰুত্বপূৰ্ণ অংশ হয়, কাৰণ শিক্ষকসকল আমাৰ জীৱনৰ পথ প্ৰদৰ্শক। তেওঁলোকে কেৱল পাঠ্যপুথিৰ জ্ঞানে আমাক জ্ঞান নাছিল জীৱনত। আহ কেনেকৈ ভাল মানুহ হ'ব লাগে, কেনেকৈ জীৱনত আগুৱাই যাব লাগে, কোনটো পথ আহ মানে বাচি ললে আমাৰ বাবে ভাল হ'ব আমাৰ বাবে আহ সেইটো অতিকৈ লাভদায়ক হ'ব সেই। শিক্ষাও মানে আমাক শিক্ষকসকলে দিছিল আ'-। যিহেতু আহ আমাৰ শিক্ষাগুৰুসকলে। আমাক বিভিন্ন ধৰণৰ পথ প্ৰদৰ্শন কৰি দিছিলে আৰু বিদ্যালয়ত পঢ়ি থকাৰ সময়ত যেতিয়া। আমাক যিকোনো সময়ত মানে যদি আমাক কিবা সহায় লাগে সেই সময়ত শিক্ষাগুৰু। লে আমাক কেতিয়াও সহায় কৰাৰ ক্ষেত্ৰত মানে আহ পিছ উ পিছুৱাই যোৱা নাছিল সদায় মানে আগুৱাই আহি পিনে। আহ আমাক সহায় কৰিবলৈ সদায় আগ মানে আগ। বাঢ়ি আছিল নহয়নে বাৰু।
হয় ঠিকেই কৈছা। মোৰ মানে এজন শিক্ষক আছিল যিজনে। সদায় আমাক সৎ বা শৃংখলাবদ্ধ বা সদায় আমাক উম ভাল পদ দেখুৱাইছিল। এনে শিক্ষকসকলৰ অৱদান আমাৰ উম জীৱনত কেতিয়াও পাহৰিব নোৱাৰো আৰু তেওঁৰ উম যিবোৰ উপকাৰী উম'। অহ শিক্ষা আছিল আমাৰ জীৱন এতিয়াও উপকাৰী বহুতেই গুৰুত্বপূৰ্ণ।
হয়, একেবাৰে সঁচা কথা কৈছা দেই মানে কিছুমান শিক্ষক থাকে যে আমাৰ জীৱনৰ ওচৰত এক জীৱনৰ ওপৰত মানে এক অতিকৈ গুৰুত্বপূৰ্ণ চাপ এৰি থৈ যায় নহয় নে।
অ' ঠিকেই কৈছা দেই।
হয় বাৰু বিদ্যালয় বাৰ্ষিক ক্ৰিয়া প্ৰতিযোগিতা মনত পৰেনে তোমাৰ।
নিশ্চয় পৰে ক্ৰীড়া সপ্তাহ আহিলে বিদ্যালয় উৎসৱৰ নিশ্চয়। হৈ পৰে সেইখিনি সময়ত আহ দৌৰ জাম্প, সংগীত আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমি বহুত আনন্দ পাইছিলো মানে এটা নতুন উৎসাহে আমি ইটো খেলত অংশগ্ৰহণ কৰিম ইটো খেলত জিকিম আৰু যেতিয়া। তেতিয়া মানে এটা বিশেষে উম আনন্দ লাভ কৰিছিলো। আমি সকলো খেলতে জিকিছিলো, কিন্তু যিবোৰতে জিকিছিলো সেইবোৰে আমাৰ বাবে যথেষ্ট আছিল।
হয়, হয়।
অ সেইটো সেইখিনি সময় মানে ত উম পঢ়াৰ কোনো বুজা নাছিল বা অ একদম ভাল লাগি গেচি নতুন-নতুন খেল ধেমালি আমি কৰিব পাৰিছিলো।
হয়, একদৰে সঁচা কথা কৈছা দেই। ময়ো এবাৰ মানে দৌৰ প্ৰতিযোগিতা এটাত অংশগ্ৰহণ কৰি কৰিছিলো, যত মানে মই প্ৰথম স্থান লাভ কৰিছিলো আৰু সেই দিনটোৰ মানে আনন্দ মোৰ আজিও মনত মানে সতেজ হৈ আছে। আহ ইমান ভাল লাগিছিলে মোৰ আৰু অ সেই সেই সময়ত মানে যিকোনো খেলতে অংশগ্ৰহণ কৰি বহুতে ভাল লাগিছিল।
হয়।
তোমাৰো তেনেকুৱা কিবা অভিজ্ঞতা আছে নেকি?
হয়, হয় আছে। অ তোমাৰ নিচিনাকৈ মইয়ো এবাৰ কবিতা আবৃত্তি উ প্ৰতিযোগিতাত পুৰস্কাৰ পাই। মঞ্চত যাই পিনে কিন্তু পুৰ ও পুৰস্কাৰ লোৱা সময়খিনি বহুতেই ভাল লাগিছিল আৰু মানে লাজো লাগিছিল। কিন্তু সেইখিনি সময়ত যিটো এটা উ ফূৰ্তি অনুভৱ অনুভৱ পৰিস্থিতি খিনি আৰু কেতিয়াও কৰা নাছিলো আৰু বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠান বিলাকো বহুতেই ভাল লাগে, নহয় নে?
হয়, হয়। একেবাৰে সচাঁ কথা কৈছা দেই। বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান মানে বিদ্যালয়ত অ অনুষ্ঠিত কৰিছিলে। এ তাৰ ভিতৰত মানে বিশেষকৈ বিহু নৃত্য হওক, নাটক, গীত আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীৰে মানে বিদ্যালয় পৰিৱেশ খন একেবাৰে ৰঙীন কৰি তুলিছিলে আৰু সকলোৱে সকলো ছাত্ৰ-ছাত্ৰীয়ে স যিকোনো অ মানে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে আৰু সেই সাংস্কৃতিক অনুষ্ঠানসমূহ আহ ভালদৰে পৰিৱেশন কৰিছিলে। আ দেখিবলৈ মানে একেবাৰে এটা মনোমোহক পৰিৱেশ আছিলে। সেই দিনবোৰ মানে আজ এতিয়াও মনত পৰিলে ভাল লাগি যায়।
হয় ঠিকেই কৈছা। একেলগে পঢ়া হওক মানে বন্ধু-বান্ধৱী লগত কটোৱা উ সময় আছিল। যেনে একেলগে পঢ়া, খেলা-ধূলা কৰা, পৰীক্ষালৈ প্ৰস্তুতি কৰা অ বা দুস্তামী এইবোৰ কৰাটো আজিও মনত আছে মোৰ।
হয়, হয় ঠিকেই কৈছা দেই। এই মানে সময়বোৰ মনত পৰিলে আমাৰ মানে আকৌ এনেকুৱা লাগে যেন আকৌ বিদ্যালয়লৈ গৈ সেই দিনবোৰ আকৌ আ দুনাই যদি পাওঁ, অ মানে একেবাৰে ভাল লাগি যায়। আৰু যেতিয়া পৰীক্ষাৰ আগত অলপ চিন্তা হৈছিল যদিও মানে বন্ধু-বান্ধৱীৰ লগত একেলগে পঢ়াৰ যিবোৰ অভিজ্ঞতা, সেইবোৰ মানে উপ উপভোগ্য আছিল। কাৰণ পৰীক্ষাৰ সময়তটো এইটো জনা শুনা কথা। সকলোৰে মানে ভয় লাগে কিন্তু যিটো যেতিয়া বন্ধু-বান্ধৱীৰ লগত কথা পাতিছিলো ইজনে সিজনৰ লগত মনৰ ভাৱ আদান-প্ৰদান কৰিছিলো বা তথ্য পত্ৰ আদান-প্ৰদান কৰিছিলো। তেতিয়া মানে সেই যিটো ভয় সেইটো মানে গুচি গৈছিলে। সেইটো লাগা নাছিল যে পৰীক্ষাৰ কাৰণে যিটো ভয় আছিল, সেইটো আহ সেইটো আমি অনুভৱ কৰ অ বন্ধু বান্ধৱীৰ লগত কথা পতাৰ পিছত সেই অনুভৱতটো হোৱা নাছিলে নহয়নে বাৰু?
হয় ঠিকেই কৈছা। আ যেতিয়া আমি বন্ধু বিলত থাকো তেতিয়া আমাৰ গোটেই আহ ও আম চিন্তা বা ভয় বিলাক গুচি যায়।নহয় নে?
হয়, হয়। একেবাৰে সঁচা কথা কৈছা। বাৰু এই বিদ্যালয়ৰ খেলপথাৰ খনো বহুত স্মৃতিৰে ভৰা, নহয়নে বাৰু?
নিশ্চয় খেলপথাৰত আমি ফুটবল, ক্ৰিকেট, কাবাডী আদি খেলিছিলো। খেলা ধূলাই আমাক ব শৃংখলা শিকাইছিল। আমি যেতিয়া একেলগে খেলিছিলো যেতিয়া বহুতে আনন্দ লাগিছিল, গোতেই উম স্মৃ মিলিপিনে অ বল খেলো, কাবাডী খেলো, ক্ৰিকেট খেলো অ, ফুটবল ফে এইবোৰ খেলি বহুতেই ভাল লাগিছিল।
হয়, হয়। একেবাৰে সঁচা কথা কৈ হয়। তোমাৰ কথাখিনি ভালকে শুনা পোৱা নাই।
বাৰু তোমাৰ কিবা এনে অভিজ্ঞতা আছেনে?
হয়, হয়। নিশ্চয় আছে, মানে বিদ্যালয়ত যেতিয়া আমাৰ বাৰ্ষিক খেল খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে তেতিয়া মানে আমাক খেলপথাৰলৈ লৈ গৈছিলে। খেলপথাৰলৈ লৈ গৈ বিভিন্ন ধৰণৰ খেল প্ৰদৰ্শন কৰিছিলে। সেই তাৰে ভিতৰত বিশেষকৈ ক্ৰিকেট হ'ল কাবাডী হৈ গল, উঠা-বহা, মিউজিক চেয়াৰ আৰু আ দৌৰ প্ৰতিযোগিতা বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলে, য'ত মানে সকলোৱে অ দলীয়ভাৱেও আৰু মানে অংশগ্ৰহণ কৰিছিল আৰু এক এককভাৱেও অংশগ্ৰহণ কৰিছিলে আৰু ময়ো তেনেকৈ অংশগ্ৰহণ কৰিছিলো কাবাডিত হওঁক বা বিভিন্ন ধৰণৰ খেলত আৰু। আৰু অংশগ্ৰহণ কৰি বহুত ভালো লাগিছিলে। তাতে মানে প্ৰতিযোগিতাৰ মনোভ থাকে মনোভাৱ থাকে যদিও বন্ধু-বান্ধৱীৰ লগত মানে অংশগ্ৰহণ কৰে সেইটো আ যিটো এটা আমেজ সেইটো মানে একেবাৰেই বেলেগ আৰু। আহ যিটো মানে স্মৃতিৰে ভৰা সেই খেল, খেল ধেমালি দিনবোৰ মনত পৰিলে এতিয়াও মানে লাগে যে গৈ পিনে আকৌ এতিয়া যেতিয়া বিদ্যালয়লৈ যাওঁ, তেতিয়া যেতিয়া বাৰ্ষিক খে খেল অনুচ যোগিতা, প্ৰতিযোগিতাবোৰ দেখা পাওঁ তেতিয়া লাগে যে আকৌ যাই পিনে সেই খেলবোৰ খেলো নেকি। আকৌ সেই স্মৃতিবোৰ দুনাই মানে অনুভৱ কৰো নেকি? কিন্তু এতিয়া বা‌ৰু আমাৰ দিন নাই নহয়নে বাৰু?
দিন বাৰু গলেই। আমি এতিয়াও ভাবো যে আৰু যদি সেই দিনবোৰ পাওঁ আৰু যদি সেনেকে সেই কৰিব পাৰো। কিন্তু কিমান ভাল লাগিল কিন্তু আৰু নাপাও।
হয়, হয় ঠিকেই কৈছা। মানে বিদ্যালয় জীৱনে আমাক সময়ৰ মূল্য, শৃংখলা, দায়িত্ববোধ, সহযোগিতা আৰু কঠোৰ পৰিশ্ৰম এই সকলোবোৰৰ শিক্ষাই মানে একেলগে আমাক আহ শিকাই দিছে বা এই সকলোবোৰৰ শিক্ষা আমাক দিছে। মানে এই সক সকলোবোৰ শিক্ষা গ্ৰহণ কৰি আমাৰ আমি আমাৰ জীৱনত আগবাঢ়ি যাব পাৰো। পাৰিছো, নহয় নে?
হয়, ঠিকেই কৈছে। বিদ্যালয়ৰ শিক্ষাই কেৱল পুথিগত জ্ঞান দিয়া নাই। আমাক বহুতো জ্ঞান আ সামাজিক জ্ঞানো দিছে।
হয় হয় থিকে কৈছা থিক আছে বাৰু আজি তোমাৰ লগত এই বিষয়ে কথা পাতি মোৰ বহোতে লাগিল আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম
হয় মোৰো বহুত
হয় ঠিক আছে বাৰু বিদায়
বিদায়